হেল্ল' অ' কি কৰি আছা? এনেই আছো তুমি কি কৰিছা?
ফিল্ডৰ পৰা ঘৰলে আহি আছো। ঘৰতে আছা নেকি? অ' ঘৰতে আছা নেকি?
এ এইফালে ৰাস্তাৰ ফালে আহি আছো।
অ'।
গৰম কেনেকুৱা সেইপিনে?
হা
গৰমটো কেনেকুৱা সেইপিনে?
বহুত গৰম ঐ।
থাকিব নোৱাৰা হৈ গৈছে আৰু।
থাকিব নোৱাৰা হৈ গৈছো অ'।
উম বহুত গৰম।
তাকেহে
তোমাৰ ঘৰ কোন জেগাত এনে হেৰি ডিষ্ট্ৰিক।
যে ক'লে ন কি হ'ব নোৱাৰি পাগল পাগল। কোৱা
তোমাৰ ঘৰ কোন জেগাত বোলো? মোৰ ঘৰ নাই লখিমপুৰ।
লখিমপুৰ।
অ'।
একে ঘোচা মাৰি দিম এনে
আহিছা নাই এইপিনে
হা?
এইপিনে আহি পাইছা নাই?
নাই আহা।
লগত কোনোবা আছে নেকি?
উম আছে।
অ'।
কোৱা আৰু
বাকী খবৰ ভাল
উম ভালে তোমাৰ
উম ভালে হ
উ চাহ তাহ খালা খালং খালং অ আহি আছে সদায় ফিল্ডত যাম
অ তুমি এনে পঢ়ি আছা নে কি
উম
অ কি পঢ়ি আছা এতিয়া
চেকেণ্ড দিয়াৰ তুমি আ তুমি
অ মোৰ পঢ়ি কমপ্লিট হল পঢ়ি কমপ্লিট হ'ল
অহ অহ কোৱা আৰু
স্কুলটো বন্ধ এতিয়া
উম গৰম বন্ধ দিছে
অ অহা সপ্তাহতে খুলিব
অ
অ
উ কব
বাকী ফুৰিব যোৱা নাই একেইদিন
কিয়
ইমান গৰমত কি ফুৰিব যাব গৰমে আ
তাপা ঠাণ্ডা জেগাত যাব লাগে দাৰ্জিলিং যা
ঠাণ্ডা জেগা নাই চোন এনেকে
উম
ৱাটাৰ ফল এটা আছিলে তাত গৈ পেলাই
এতিয়াতো নহয় আগৰ বাটাম দিয়া নিচিনাই লাগি আছে হা
ৱাটাৰফল এটা আছিলে ওচৰত তাতে গৈ পেলাই লৱা' এটা ডুবি পেলাই মৰিলেগে
হয় নিকি আজি নহব ন কালি কনতেলত আহি আছে লাই যে সতেজ এনে যাম বুলি ভাবিছিলো অলপ আগত পালোহি
অ হয়
বহুত দেৰি হল ঐ
বাকী ঘৰত কোন কোন আছে
মা আছে পাপা আছে মই আছো দাদা আছে আৰু
অ
আৰু তোমালোকৰ ঘৰত মই বনাম বুলি ভাবি থাকো নাহয়য়েই অ অপাহতৰ হ-বোৰ হলে
খবৰ ভালেই অ, তোমালোকৰ ভাল মা হতৰ?
লৰা হলে অলপ দাৰি থকা হব লাগে।
বাকী চাহ, তাহ খালা নে! নাই খোৱা?
নাই খোৱা, ৰাস্তা ফালে আহি আছো।
অঁ!
হা
লখিমপুৰ, চাহ নাখাওঁ কৈছোঁ।
অঁ!
লখিমপুৰ গাঁও খন একেবাৰে বেকাৰ হয়। লখিমপুৰৰ মানুহৰ কথা কৈ আছে।
অলপ বৰষুণ দিলেই পিছদিনা
হেল্ল' হেল্ল'